নমস্কাৰ।
হয় নমস্কাৰ।
উম।
অ'। এই পুৱা আবেলি আপোনাক মই বহুত-বহুত ভাল শুভেচ্ছা যাছিলোঁ প্ৰথমতে।
হয়, আপোনালৈও মই যাছিলোঁ, প্ৰথমতে।
হয়, অ'। আশা কৰোঁ আপোনাৰ খবৰ ভাল-চাল বহুত ভালে আছে, আৰু সদায় ভালে থাকিব।
হয়, বহুত ভালে আছে এইকেইদিন। ভগৱান কৃপাত।
হয়, হয়। এতিয়া আহ বিষয় ওপৰত কথা পাতিম বুলি আপোনাক ফোন কৰা হৈছিলে। আপুনি অ', অলপ সময় দিব পাৰিবনে?
পাৰিম, পাৰিম।
হয়, এতিয়া মই আপোনাৰ লগত আমাৰ যি ডেইলি ইউজ কৰি থকা বা আমি ব্যৱহাৰ কৰি থকা এইটো মোবাইল
হয়, হয়।
সেই মোবাইল ফোনৰ ওপৰত আমি কিছু ক কথা, অ', কথা পাতিম বুলি আমি ভাবিছিলোঁ, এতিয়া
ঠিক আছে।
কথাটো হ'ল হয়, আপুনি সেই মোবাইল ফোনটো অ', কি ধৰণে ইউজ কৰিলে আমি ভাল কামত আ ব্যৱহাৰ কৰিব পাৰিম আৰু কি ধৰণে ব্যৱহাৰ কৰিলে আমি বেয়া ৰাস্তালৈ যাবও পাৰে, সেইটো আপুনি অলপমান কৈ দিয়ক।
হয় ঠিক আছে, মই আহ, কেইটামান দুই চেষ্টা কৰিছোঁ‌, আহ যিটো কি আমি এতিয়া এইটো জুগত, চবৰে হাতত বা চবৰে ঘৰত, আ, নিজৰ নিজৰ লগত মোবাইল এখন থাকে, আহ আজিকালি মানে, কিছুমান বহুতৰ ঘৰতে মানে এখন নহয়, দুখন, তিনখন, চাৰিখন, পাঁচখন মোবাইল থাকে, আহ সেইটো বিষয়ত ক'ব লাগিলে, আহ হয়, সেইটো বিষয় বিষয়ত যদি আমি ক'ব-ক'ব লাগে, মোবাইলটো মানে, কিছুমানে বহুতেই ভাল কামত ব্যৱহাৰ কৰে, আৰু বহুতে মানে বেয়া কামত ব্যৱহাৰ কৰাত টো আমি দেখা পাই আছোঁ‌, আহ বেছিভাগে, আ, যিটো নেকি মানে আহ, সৰু সৰু ল'ৰা-ছোৱালী, আহ
হয়।
অ', এহতে বহুত মানে বেয়া কামত ইউজ কৰি আছে, ব্যৱহাৰ কৰি আছে, কিছুমান ডাঙৰ ডাঙৰ মানুহে আপুনি অ' ভাল কামত ব্যৱহাৰ কৰি আছে।
হয়, হয়।
বুজি পাইছ আপুনি?
হয় নিশ্চয়।
মানে অ' মোবাইলটো মোৰ মতে অ' ভাল কামত ইউজ কৰিব লাগে ব্যৱহাৰ কৰিব লাগে এ যদি আমি এখন মোবাইলটো লৈ কেনে নিজৰ হাতত লৈ কেনে যদি অ',
হয়।
সদায় মানে যদি আমি বেয়া কামত অ' আগুৱাই যায় তেনে
হয়।
যিটো মানে আহ ভৱিষ্যতৰ যিটো জীৱন, জীৱনটো মানে আহ, আন্ধাৰ হয় আন অন্ধকাৰ হয় হয় আহিব আহ
হয়।
তেনেহলে আমি মবাইলটো ক'ব গলে আহ আজি সেইটো যুগত মোবাইলত কিছুমান বহুত কেইটা এপ থাকে যেনেদৰে অ' গুগল থাকে, ক্ৰম থাকে আহ ইউটিউব থাকে ফেচবুক থাকে ইনষ্টাৰগাম থাকে। কিবা কিবি ভিডিঅ' কৰা এপ থাকে।
হয়, হয়।
আহ মই বা আমি দেখা পাই আছো যে আজিকালি সৰু, সৰু ল'ৰা-ছোৱালী জনে
আহ মানে কিছুমান ভিডিঅ' চাই যে যোনটো মানে যোনটো ভিডিঅ' আমি মানে চাবই নোৱাৰো। এ যোনতটো ভিডিঅ' আজিকালি মানে আমাৰ যিটো অ' যিটো মাইণ্ডত মানে বহুত লেতেৰা বস্তু সোমাই বহুত মাইণ্টত মানে উল্টা চিধা হৈ যায়। এ আমাৰ যিটো অ' বেয়া চিন্তা বেয়া ভাৱ আহি যায় আৰু নিজৰ ডাঙৰ বিলাককে এ সোনকালে খং আৰু নি নিজৰ মা-দেউতাকে মানে কাৰণটো হ'ল মোবাইলতটো বেয়া কামত আহ ব্যৱহাৰ কৰি আছে। যেনেদৰে মানে ইউটিউব চলে। বহুত ভাল, ভাল ভিডিঅ' আহে বা বহুত বেয়া, বেয়াও আহে। দুটাও আহে ভাল আহে বেয়াও আহে বেয়া আহিলে বেয়া চাব ভাল পায় কিন্তু বেয়া আহা সময়ত মানে নিজকে অলপ সাৱধান কৰিব লাগে।
হয় নিশ্চয়।
আহ, যেনেদৰে আৰু আজিকালি সেইটো যুগত ফেচবুকত চালিয়ে বা ইনষ্টাগ্ৰামত চালিয়ে। বহুত মানে বেয়া বেয়া ভিডিঅ' আহে সেইবিলাক ভিডিঅ' -ভিডিঅ'বিলাক চালি মানে আহ নিজৰ যিটো চিন্তা, ভাৱ বেয়া ভাব আহে, বেয়া চিন্তা আহে মানে, আহ বহুত বেয়া হৈ যায়, আহ জীৱনত মানে ভৱিষ্যতত মানে ভাল হ'ব নোৱাৰিব, যি জনে মানে আজিকালি ছচিয়েল মিডিয়া, ফেচবুক, ইষ্টাগ্ৰাম, ইউটিউবত মানে নহা নহা ভিডিঅ'
যিটো নেকি মানে আমি চাব, চাব নোৱা ৰা ভিডিঅ' সেইবিলাক ভিডিঅ দিয়া যায়। কিছুমানে কনটেন্ট ক্ৰিয়েটৰ থাকে না, কনটেন্ট ক্ৰিয়েট কৰে নিজৰ লাভৰ কাৰণে, নিজৰ পইচা -পইচা পাবৰ কাৰণে মানে সেইগিলা সেইবিলাক ভিডিঅ' বনাই কেনে আপলড কৰি আ আক সেইবিলাক ভিডিঅ'টো, আমাৰ যোনটো নেকি মানে জেনেৰেচন উম, সৰু- সৰু ল'ৰা-ছোৱালী চাই কিনে বহুত বেয়া হৈ যায়।
হয় হয়।
ইউজ কৰিলে বা ব্যৱহাৰ কৰিলে আমাৰ এ, এ ভৱিষ্যতৰ জীৱনটো বেয়া হৈ যায় আৰু আগফালে ক'ব গ'লে মানে বহুত ভালো। বহুত ভাল যেনে মোবাইলত বহুত ভাল এটা, আ উদ্দেশ্য আছে, আ য'ত নেকি আমি মোবাইলটো ফেচবুক বা ইউটিউব বা চ ফেচবুক বা গুগল
যিকোনো এপত আমি যাই কেনে এ নিজৰ জানিব লগীয়া কথাখিনি জানিব পাৰে। ৰে আমি, মানে পঢ়া-শুনা টাইমত যদি আমি স্কুলত বা কৰ'বাত যাই কেনে কিবা বস্তুৰ বিষয়ৰ, ওপৰত যদি, বুজি পোৱা নাই সেইবিলাক বিষয়ত, আমি ইউটিউবত পোষ্ট কৰিলে, ইটিউবত থাকিলে মানে লিখিকেনে চাৰ্ছ কৰি দিলে আহি যায় আৰু।
হয় হয়।
আহ
হয় হয়।
জানিব পৰা হৈ গৈছে আজিকালি সেইটো যুগত আহ। এইখিনি কলো মই, আপুনি এতিয়া অলপ আহ
হয়।
হয় নিশ্চয়
উম।
এতিয়া আমি মোবাইল ফোনৰো ওপৰত যদি ক'বলৈ গ'লে আ, বহুতখিনি আ, কথা আহি পৰে।
হয়।
আ, যি ধৰণে আ, আপুনি বহুতখিনি কথা ভাল ভাল আ, গুণ বা বেয়া গুণ কেনেকৈ ইউচ কৰিলে বেয়া ৰাস্তালৈ আমি আগুৱাই যাব লাগা হয় আৰু ভাল এটা ইউচ কৰিলে আমি এ, কিমান লাভ হয় সেইটো আপুনি বহুত ভালকে ক'লে সেট এতিয়া মই সেইখিনি কওঁ যে আমি অ', আজিকালি কি দেখা পাইছোঁ আমি আ, ক্লাছ এইট, নাইন বাট টেন বা মেট্ৰিক পাছ কৰাতেইকাৰণে
ক্লাছ আঠ দশম, ন দশম, দছ দশম অ', হয়। উম।
এ, মবাইল লাগে ঘৰত মানে অলপমান হাহাকাৰ কৰে। সেই কৰে আৰু ঘৰৰ পৰাই মানে হাহাকাৰ কৰি কেনে সেনেকে কিনি লয়। কিন্তু তেন্ধে কি আ, বুজি নাপায় যে আ, ইমান সৰু টাইমতে মবাইল ক ছালী ইমান সৰুত টাইমতে মবাইলটো ইউচ কৰি কেনে মানে ভাল ইএ আ, ভাল কামত ইউচ কৰিছে বুলি ব্যৱহাৰ পচিবলে মই নাভাবোঁ কাৰণ তিয়া যিমান খিনি আমি দেখা পাই আছোঁ আমাৰ এই অঞ্চলতে হওঁক বা আমাৰ সমাজত মানে বহুত বহুত আ, খৰু সৰু ল'ৰা ছোৱালী গিটা মানে বেয়া ৰাস্ত লৈ আগুৱাই যাই আছে মানে তেতিয়া আ মোবাইলটো আমি যদি ভাল কামত এটা ইউচ কৰিবা আ, যায় সেতিয়া বহুত খিনি আমাৰ লাভ হয়। তিয়া বহুত খিনি অ', ভাল কামত আমি ইউচ কৰিব পাৰোঁ। ধৰি লক এতিয়া এটা কিবা এটা আমি ৰেচিপি বনাবৰ কাৰণে নাজানো সেই ৰেচিপিটো বনাবৰ কাৰণে আজিকালি কি মানে ইউটিউবতে মানে ভিডিঅ' চাই চাই সেইবিলাক বনাব পাৰোঁ। কিবা এটা ভাজ আ, ভাজি বনাব লাগে কিবা এটা আঞ্জা বনাব লাগে সেইবিলাকো মানে কি হয় আমাৰ আ ইউটিউবতে আমি চালি আজিকালি এনেকা চাই চাই কেনে বনাব পাৰে আৰু।
হয় হয়।
আৰু আপুনি অ', ধৰি লওঁক অলপমান বৰিং পাই আছে অলপমান মনটো দুখ কিবা কিবি এনেকে সেইত তেতিয়া আপুনি কি কৰিব পাৰে হয় ইউঠিউবত আপুনি হয় আপুনি ইউটিউবত ভিডিঅ' চাব পাৰে, গান শুনিব পাৰে। বা বহুত খিনি মোবাইলত এনেকুৱা এপ আছে যাত মানে আপুনি ভিডিঅ' চাব পাৰে। অ', আৰু ইফালে আপুনি গান শুনিব পাৰে। বহুত খিনি এতিয়া আৰু ভাল এটা অ', ব্যৱহাৰত অ', ইউচ কৰা আপুনি চাব এতিয়া চেট জি পিটি বুলি আহিছে। সেয়ে জেমিনাই আহিছে, গুগল আছে, ক্ৰ'ম আছে সেইফালে কি হয়? আপুনি কিবা এটা এঞ্চাৰ নাজানিলে বা কিবা এটা আপোনাক আ-সহায় লাগে তেন্তে অ অ', অলপ সময়ৰ মাজতে মানে তাতে উত্তৰ বিলাক পাই যায়। বা চলিউচন বিলাক পাই যায়।
অ', ঠিক আছে। আপোনাৰ লগত কথা পাতিল এ পাতি কিনে বহুত ভাল লাগিল আজি যোন যোনটো মানে সময়টো বহুত ভালকে গুচি গ'ল। এ বহুতকে টা জানিবলগীয়া কথাখিনি জানিলোঁ, বুজিলোঁ আহ পাছটো যাতে আপনাৰ লগত সেনেকুৱা মানে সেইদৰে আলোচনা কৰিব পাৰিম বুলি আশা ৰাখিছোঁ ঠিক আছে, ধন্যবাদ।
ধন্যবাদ, ঠিক আছে। হয়, হয়।